অঁ কি ক
এ বিচনা ঠিক কৰি আছো। তুমি
অ' এই মই এনেই চাহ অলপ খাই বহি আছো এতিয়া।
আহ চাঁহ খালাই নেকি?
খালোঁ।
অ' অ' অ', আমিও আমি খালো ৰুটি বনালো ৰুটিৰ লগত খালো। তাৰ পিছত এতিয়া এইবিলাক কাপোৰ চাপোৰ ঠিক কৰিছো আৰু। অলপ পিছত আৰু ভাত বনামগে আৰু।
অ' তুমিয়ে বনোৱা নেকি সদায়?
নাই নাই বনাব লগীয়া হৈছে মানে মোৰ মা গাটো বেয়া মানে। ত' সেইটো কাৰণে অলপ সহায় কৰিব লগীয়া হৈছে আৰু। ছোৱালী মানুহ যিহেতুকে হয় নে নহয়!
হয় এতিয়া ছোৱালী মানুহ যিহেতু!
আঁহ অলপতো কৰিব লাগিবই। বাকী ভাত কিহে বনাবা?
তোমাৰ নেটটো বেয়া নেকি ভালকৈ মাতটো অহা নাই।
ভাত কিহে বনাবা ভাত কিহে বনাবা।
অ' ভাত
উম।
অঁ ভাত অৱশ্যে মায়ে বনাই থৈছে মোৰ মা, ঘৰতে লাগি থকা ভাতকেৰেলা কেইটা বনাইছিলে। তাৰপিছত থুন্দনি, আলু তেনেকে কিবা ভাজি খন বনাই থৰিছে আৰু
অ অ অ অ, ভালেই-ভালেই দিয়া।
উম, বাকী কি বনাবা আজি আন তাত।
আজিতো ভাবিছো মাছ বনাও, অমিতা আছে ঘৰৰে অমিতা।
উ,
তাৰ লগত মাছ দিম। তুমি খাৰ খাইছা সাৰ খোৱা নে সাৰ হা?
হয় খাও।
অ বৰ ভাল গম পাইছানে খাৰটো
ইয়াতো আজি
অমিতাটো আমি খাৰে বনাম মানে সাৰে মাছৰ লগত বৰ ধুনীয়া লাগে খাই গম পাইছা নে? আৰু খাৰ খাব লাগে আমাৰ পেটৰ কাৰণে ভাল দিয়াচুন।
ভাল ভাল ভাল।
আমাৰ মানুহে নেখায়ে খাৰ চবে তেলটোহে বিচাৰে তেলটো তেলটো কিন্তু খাৰ খাব লাগে খাৰ খালে কয় মানুহ বোলে গাধা হয় কিন্তু পেটৰ কাৰণে খাৰটো যে কিমান ভাল।
আমাৰ ঘৰত মায়ে খালিয়ীয়ে থৈছে বুয়িছা কলগছৰ খাৰ
কলগছৰ সাৰটো ন।
উম মাল, অ ভীমকলৰটো বনালে বেষ্ট আৰু বুজ এই শ্ৰেণী ইমান এটা কাম নাই।
অ অ অহ
ভীমকলটোৰ মানে অলপ চোকাও হয়।
চোকা হয় ন উম, অলপ দিলেই একেবাৰো জিভাত লাগি যায়।
উম, অৱশ্যে সাৰৰ চিজন আছে নহয় নক কাপ কাতি মাহত
কাতি মাহত বিশেষকৈ কৰে ন উম বুজিছো। ভাল-ভাল সেনেকে আমাৰো সেই যোৱা কাতি মাহতে মানে ফালি। পিনে থৈ দিছিলে, সাৰ খিনি বনালে মানে কি হৈছে আমাৰ গছ এজোপা আ আছিলে মানে ভীম গছৰ আহ কলগছ এজোপা আছিলে। তাৰপিছত কি হ'ল পৰি থাকিলে নিজে নিজে কৰিলে যেতিয়া মায়ে কলে কি নাই কাটি পিনে ইয়াক খাৰকে বনোৱা যায় তাৰ পিছত কাটি টুু- দেউতাই কাটি দিলে তাৰ পিছত কাটি দিয়াৰ পিছত মায়ে আৰু মই আৰু ফালি দিলো সৰু-সৰু কে এনেকে টুকুৰা-টুকুৰ কৰিলো। তাৰপিছত শুকালো শুকোৱাৰ পিছত পুৰিলো পুৰা পিছত যোনখিনি মানে হৈছে আৰু সেইখিনিয়ে খাই আছোঁ আৰু উম তাৰ যোনখিনি মানে উমহ ছাই খিনি বহুত সোৱাদ বহুত সোৱাদ, তুমি দিবাচোন অকমান সাৰ যে আমি সপ্তাহত এক দুদিন খাবই লাগে জানা তেতিয়া মানে আৰু খাৰে টো তোমাৰ চুলিও ধুব পাৰা। আগৰ দিনতটো। উম আগৰ দিনতটো মানুহবিলাকে অহ চেম্পু নাছিলে যা যিহেতু
সেই
এ খাৰে ধুনীয়াকে ধুুৱে আৰু খাৰে ধুলে জানা কি জানানে চুলি খিনি বৰ ধুনীয়া পিছল হয় অও
হয় হয় ধুই পোৱা নাই মই পিছে, তুমি ধুই পাইছা নেকি খাৰেদি
অ মই ধুই পাইছো তো মোক মানে মায়ে সৰুতে আগতে কয় আৰু কৈছে আমি খাৰে ধুইছিলো তুমি ধোৱাচোন বহুত ধুনীয়া হয় বুলি পিনে চুলিৰ কাৰণে ভাল চেম্বুবিলাকতো কেমিকেল থাকে মই বোলো ই তুমি কি কৰা এইবিলাক। তাৰ পিছত কৈছে নাই নাই বহুত ধুনীয়া হয় ধোৱা তাৰ পিছত মই ধুই চাইছো ইমান ধুনীয়া হয় চুলি খিনি ভাল লাগে দেখি নিজকে কলা হয় চুলি সোপা
আগৰ মানুহেতো এইবিলাকে চেম্পুনো ক'ত পাই তেওঁলোকে হয় নে নহয়।
উম উম
কে মাটিত ধোৱে চুলি ধোৱে কাপোৰ বে কৰে বুয়িছা নাই নেকি অ কলাৰো নহয় নি চৌদা খাৰ দিয়ে হপাই দেই মই ভুল কৰিছোঁ।
অ অ অ বুজিছো একো নাই একো নাই খাৰ খাৰেই আৰু কিন্তু চৌদা খাৰটোত সেইটো সোৱাদটো নো খোৱা যোনটোত তুমি কলা খাৰটোত পোৱা বুজিছা প্ৰকৃতিৰ পৰা হয় সেইটোৱে। মানে একো হেৰি নাই দিয়াচোন চাইডিফেক্ট নাই দিয়াচোন তোমাৰ খালে পেটৰ কাৰণে পেটটো ঠাণ্ডা পৰি থাকে আৰু ইমান যদি তুমি গোটেই মাহটোত তেল খোৱা হয় নে নহয় গোটেই সপ্তাহটো তেল খোৱা এদিন খাৰ খাই দিলে তোমাৰ পাচন প্ৰক্ৰিয়া খিনি ধুনীয়া হয় ভালকে চলে যোনখিনি তেলৰ পৰা বাঢ়ে তোমাৰ সেয়া খাৰেদি কাটে দিয়াচোন।
হয়।
বহুত ভাল হয় বহুত ভাল
কিন্তু সেয়া খাৰে আৰু টেঙাই খাব নালাগে মুঠতে বু দুয়োটাই মিলাই পেলাই কিছুমানে আকৌ তেনেকৈ খাই দিয়ে যে।
অ অ অ শুনিছোঁ মই শুনিছোঁ এনেকে।
ভাপ আহে বুইছ? কথা ন কবি কিবা এটা খাৰে টেঙে কৰে সতি বুলি
অ-অ আছে-আছে-আছে। সেইটোৱেই চব বস্তু চব লগতে খাব নোৱাৰি দিয়াচোন।
উম।
যাৰ লগত যোনটো মিলে হয় নে নহয়? কাৰণ আমাৰ পেটটো এটা মেচিন হে তাত কেমিকেল যদি ৰিয়েকচন হৈ যায় আমাৰ যন্ত্ৰবিলাকতো বেয়া হৈয়ে যাব।
হয় হয়।
হয় নে নহয়? ত আমি নিজেও সেইখিনি ভাল
কাটিব লাগিব শুকুৱাব লাগিব। আকৌ লাগিব এইবিলাক কোনে কৰি থাকে মানে টাইমে নাই মানে। এইটো কাৰণে মানে
আৰু বহুত মানুহে খাৰ খাব নোখোজেও নহয়।
নুখোজে নো।
আৰু তুমি খাৰ খালে চাবাচোন তোমাৰ স্কিন টো বহুত ধুনীয়া চাফাৰ হয়। তেনেকে তেল খালে তোমাৰ বহুত স্কিনতন হেৰি ওল গালত এইবিলাক ফুহা বিলাক ওলাই হয়ে নে নহয়? শাল মইনাবিলাক ওলাই কিন্তু খাৰ খোৱাৰ লগে-লগে তোমাৰ মানে ধুনীয়া ছালটো ধুনীয়া কোমল হব একদম পুৰা চাফা চাফা লাগিব, কাৰণ তোমাৰ ভিতৰত একো বেয়া বস্তু নাথাকে ধুনীয়াকে ওলাই দিয়ে খাৰে।
উম!
সেইটোৱেই।
হয়-হয়।
ভাল ভাল আমাৰ। খাৰত বহুত উপকাৰিতা আছে, কিন্তু আমি মানুহ বিলাকে নাজানে বহুত মানুহে নাজানে মানে। অৱগত কৰাব লাগে আৰু জানে কিছু
বজাৰত বিক বিকেটো এইবিলাক। খাৰবোৰ বটলত ভৰাই-ভৰাই।
জানা মানুহে কিনে আৰু, কিন্তু আজিকালি ল'ৰা ছোৱালীয়ে খাবই নিবিচাৰে নহয়। খাৰবিলাক সেইটোৱেই। আৰু খাৰ উম উম একেবাৰে তেলহে বিচাৰে চবে।
চবে তেল তেলৰ তৰকাৰী লাগে সিহঁত।
এনেকে আৰু খাৰ খাৰৰ তৰকাৰী যে মাটিমাহ মাটিমাহৰ লগত দি পিনে যে কি মজ। মজা লাগে।
উম ধুনীয়া লাগে। খাই বহুত ভাল পা বুইছা। মাটিমাহৰ বৰা চাউলৰ পিছল-পিছল
উম বৰ ধুনীয়া লাগে ন খাই।
উম আলু আৰু চুটি লাগিব বুইছা।
উম-উম এই হেৰিটো যে কি বুলি কয় মাটিমাহটো যে মাটিমাহটো বহুতেই এনেকে ৰঙা কৰি বনাব নাজানে। কিন্তু যেতিয়া আমি খাৰ উম।
উম কাৰণ কিছু খাৰত বা আমাৰ যিটো নিজে আমি তৈয়াৰ কৰি বনাও ন। খাৰটো সেইটো উঠে কালাৰটো।
কালাৰ টো ৰঙা একে ৰঙা টেক টেক উঠে।
সেইটো মানে দেখিও ভাল লাগে আৰু মোৰ খাইও ভাল লাগে বুজি
খাইও ভাল লাগে চবৰে মানে লোভ লাগে, মোৰ মানে লগৰ বিলাকে। কয় আৰু কৈছে এয়ে তহঁতৰ ঘৰৰ হেৰি তৰকাৰীখিনি ইমান ধুনীয়া কৈছে কি ধুনীয়া কালাৰ উঠে ৰঙা হৈ যায় একেবাৰে। আমাৰ ঘৰত বনালে কালাৰে নুঠে মই তহতে বনাবই নাজানো। হয়নে নহয়। খাৰ দিব লাগে উম খাৰ দিব লাগিব আকৌ ভালকে
উম! এই কিছুমান এই কি কৰে চ এতিয়াতো আমাৰ এতিয়া যিটো নেচাৰেলি হয় ন সেইটো ৰঙা উঠে, চৌদাহাৰত কি হয় মানে তেনেকুৱা ৰঙা নঠ। তেতিয়া কি কৰে সিহঁতে, বেছি ৰং উঠিবৰ কাৰণে মানে হালধি অলপ দি দিয়ে বুজিছা।
হ যা। সেইটো হয় ন অ সেইটো কাৰণে সিহঁতক কালাৰটো নুঠে চাগে মাটিমা তৰকাৰীত
উম।
উম একো নাই একো নাই আমাৰ কলাখাৰ একেবাৰে চবতছে ওপৰত।
বেষ্ট আৰু।
বেষ্ট বেষ্ট। তাকেই খাব লাগে আজি তাকে খাম বোলো। বহুত দিন মানে তেল তেলে খাই আছো যে গা চা ভাল লাগি থকা নাই এতিয়া অকমান খাৰ খালে
খাৰৰ লগত বনাই যে ধুনীয়া পেট
তাত দুইটাই মানে চাফাই একদম দুইটাই
মান সধ পেচাবৰ ক্ষেত্ৰত মানে এই হেৰিটো খাবই লাগে অমিতাটো
উম হয় হয় ধুনীয়া চাফা হয় চাফা হয় বৰ ধুনীয়া হজম হয়
উম
কোনটো অমিতা খাই ভাল পোৱা কেঁচাটো পকাটো নে কোনটো।
মই অৱশ্যে হে যিটো কেঁচা পকা হৈ থাকে ডকচিয়াত
অ ডকচিয়া অ সেইটো ময়ও খাই ভাল পাওঁ সেইটো সেইটো অলপ যদি মিঠা হয় ন কি ধুনীয়া লাগে খাই চাবাচোন
এইবিলাক আছিলে ৰাতিপুৱা খাব লাগে বুজিছা
উম ৰাতিপুৱা কিন্তু আকৌ সেইটো কথা বেছিকে যদি খাই দিয়া যায় ন তেতিয়াও আকৌ বেছিকে তুমি মানে শৌচালয় অহা যোৱা কৰি থাকিব লাগিব আৰু
অমিতাটো ভাল বস্তু কিন্তু দেই
পেটৰ কাৰণে বহুত ভাল মানে পেটৰ কাৰণে অমিতা ভাল তাৰপিছত হেৰি ভাল কিবা নৰসিংহ ভাল মানিমুনি ভাল এইবিলাক ভাল মানে তে কাৰণে পচলা ভাল হম
আৰু এইটো কি কয় হেৰি দেখিছো মানে কিছুমানে বেছি পকা যে অমিতাটো
অ
মুখতো লগাই তুমি লগাই পাইছা নেকি
অ লগাই লগাই সেইটো তোমাৰ অলপ যদি তুমি মৌজোল দি পিনে লগোৱা তোমাৰ হেৰি বিলাক দাগ দাগ বিলাক নাইকিয়া হয় সেইটো কাৰণে বহুত উপযোগী মানে। মানে অমিতা তুমি সেইটোয়ে অমিতা তোমাৰ বহুত উপযোগী আছে তুমি খাবও পাৰিবা খালেও তোমাৰ পেট চাফা হব তুমি বোলে গালত লগালা তোমাৰ হেৰিত লগালা বডিত লগালা সেইটোও বহুত ধুনীয়াকে তোমাৰ গ্ল' গ্ল আনিব
উম - উম।
তাকেই। বাৰু, ঠিক আছে ন'। ৰাখিছোঁ। উম - উম।